হেল্ল'। হেল্ল'। চাউণ্ড আহি আছে?
হয়, আহি আছে কোৱা?
অ' আ আপোনাৰ ফুলৰ বিষয়ে কিছু কথা পাতিম। হ্যালো অ', আপোনাৰ যি অ', আপোনাৰ জীৱনত অ', সুষম খাদ্যৰ গুৰুত্ব প্ৰায় কিমান আৰু কি?
সুষম খাদ্য।
হেল্ল' অ', অ'।
হয় অ', ফেব্ৰুৱাৰীত ডিছৰ বিছয়ে কৈছে ন'? তো হয়টো আমি হিচাপে ভাত টোৱে ভাতটোৱে চুজ কৰোঁ, ভাতে খাওঁ আমি। বেছিভাগ আৰু তেনেকা ফেভৰেট ডিছ টো এইটো কি কম ভাত? ভাতে ক'ব লাগিব।
অ', অ'। আৰু মোৰ অ', মোৰ তটো শুচুম কাদই যে আহাৰৰ য'ত শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান যেনে কাৰ্বহাই টো প্ৰ'টিন, ভিটামিন আ এই চববিলাক, ই ইম আ ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু অ' দৈনন্দিন দৈনন্দিন কামৰ প্ৰয়োজনীয়তা শক্তি যোগায় আৰু দীৰ্ঘমাদী ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে আৰু সেই সুস্থৱান সুষম খাদ্য গ্ৰহণ কৰাটো অপৰিহাৰ্য। মই ভাবোঁ, আৰু কোৱা আপুনি খাদ্যৰ অপচয় আপুনি কৰে নেকি? আৰু যদিও কৰে ত কিয় ৰোধ কৰিব লাগে?
অ্যাকচুৱেলি আমি আমি খাদ্যতটো অপচয় কৰিব নালাগে, এইটো আমাৰ আহ বেয়া অভাস হয় খাদ্য অপচয় কৰাটো। আহ খাদ্য উপস হৈ মানে আমি, হয় আমি ইমান কষ্ট কৰি কিনে খাদ্যবিলাক যোগাৰ কৰো ন ত সেই কষ্টতটো মানে খাদ্য অপচয় কৰিলে অলপ বেয়া লাগে। চাওক আজি ডেটত অ', যিবিলাকে ধান খেতি কৰে, কিমান কষ্ট কৰি ধান খেতি কৰে, আৰু আমি যদিয়ো বা চাউল কিনি খাওঁ ত'ত অ', তথাপি আমি আ, কিমান মেহনত কৰি আমি টকা পইচা উ উপাৰ্জন কৰোঁ আৰু সেই টকা পইচাৰে আমি চা-চাউল কিনি খাওঁ। কিন্তু তাৰভিত ভিতৰত যদি আমি খাদ্যবিলাক অপচয় কৰিব লগা হয়, কেতিয়া আমাৰ কাৰণে আ, বহুত মানে আৰ্থিকভাৱে অকণমান হ'লেও অ', ইম্পেক্ট হয়, সেইবিলাক বস্তু, ত' তেনে-তেনেকে কাম কৰিলে। ত' আমি
অ', পল' হা, অ', অ'।
নেক্সট খাবও পাৰে, আপুনি এতিয়া দুপৰীয়া খালে দুপৰীয়া অলপমান আপুনি মানে বেছি হৈ গ'ল, সেইটো ফেলাই নিদি খিনি যদি ভালকৈ আপুনি ফ্ৰিজিং কৰি ৰাখে, নিশ্চয় আপুনি সেইটো ডিনাৰ হিচাপে কৰিব পাৰে।
হয়, হয়, হয়। অ', আৰু খাদ্যৰ উৎপাদনৰ বাবে যথে অ', আৰু মোৰ বাবে খাদ্য উৎপাদনৰ বাবে আ, যথেষ্ট চম, চপল আৰু পৰিশ্ৰমো বেয়াই হয়। তেন্তে খাদ্যৰ প্ৰত অতি সমান প্ৰদৰ্শন কৰা উচিত আৰু প্ৰয়োজন অনুসাৰী খাদ্য গ্ৰহণ কৰা উচিত। মোৰ লাগিব আৰু মই ললিম ইমান অ' অপচয় হবই। আৰু আপুনি শাক পাচলি খোৱাৰ আহ ভাল পায়নে? আৰু ও উপকাৰিতা কি?
শাক শাক পাচলি, শাক পাচলিচল আইৰণ থাকে।
আপোনাৰ চাউণ্ডটো কাটি কাটি